হেল্ল'
অ' কি কৰিছা?
মই এইয়া গা পা ধুই পেলি, অ'অ' মই এই গা পা ধুই- এনেই শুইছো অকমান, এনেই পৰি আছো মানে। তুমি গা পা ধুলাগে নে?
ধুলুহি অঁ' ধুলুহি।
অঁ' মই ৰাতিপুৱা মোৰ চুৰ ধুইছিলো, আঁ!
ভাত পানী?
ভাত পানী খোৱা নাই বৰ ভোক লাগিছে তাকে মাক কৈ আছো।
অঁ' কি বনাইছে মায়ে?
খাম আৰু এতিয়া।
তাকে কিহে বনাইছে?
মায়ে, জানো কিহে বনাই?
হেল্লৌ'
অও' কি কলা?
নেটৱৰ্ক পোৱা নাই নেকি?
হেল্লৌ' মই শুনি আছোঁ। তুমি শুনিছানে?
শুনিছোঁ, অঁ।
মই শুনি আছোঁ, মই শুনি আছোঁ, অঁ।
শুনিছোঁ।
অঁ।
আজি দৌৰি ভাল লাগিলে ন? মায়ে ভাত বনাই আছে, অঁ। বৰষুণত তিতি, তিতি। মায়ে ভাত, এই‌ জানো জাতিলাও বনাইছে নেকি?
অঁ, আমাৰো এ-
তোমালোকৰ কিহে বনাইছে? হেল্লৌ', হেল্লৌ'
কি কৈছা?
তোমালোকৰ কিহে বনাইছে?
হেল্লৌ'
শুনিছানে?
হেল্লৌ'
হেল্লৌ'
হেল্লৌ'
হেল্লৌ' তোমালোকৰ-
শুনিছানে, আমা জাতিলাও।
শুনিছোঁ, অঁ।
অঁ, আমাৰ জাতি-
আমাৰ যে-
মাহঁত ঠিকে আছে?
আছে, ভালে অঁ।
অঁ, মাহঁত ঠিকে আছে?
অঁ, অঁ।
মাহঁতক কেতিয়াবা আমাৰ ঘৰ ফালেও লৈ আহিবা।
মাহঁত- হেল্লৌ'।
অ, মা হঁতক কেতিয়াবা বোলো আমাৰ ফালে লৈ আহিবা।
অ, যাব লাগিব।
পিছে, এই কথা এটা নহয়?
অঁ, কোৱা, হেল্ল'।
অ'।
বোলো।
তাৰপিছত, এই ফৰেষ্টৰ যে, ওলাইছে বুলি যে, কৈছিলে যে।
অ'।
সেইটো হেনো আমি পূৰোৱাটো নহয় হেনো, এই হেৰিয়ৰ এইটো কি বোলে? এইটো বি টি এছ, এফ বি নে কাৰ বুলি ক'লে।
অ', অ', মইয়ো সেই তেনেকে শুনিছিলোঁ বাৰু।
উম আমাৰ হ সি নেজানিলে।
উম, উম।
মই কৈছিলো। যে অ, হয়। ভাল লাগিলে।
বহুত দিনৰ মোৰত, বৰষুণ তিতিল। তোমাৰ মাথা বিষ হৈছে নে অলব অলপ।
নাই, নাই, নাই বি খাবাব ভাল লাগে।
ত তোৰ অলপ বিষাইছিলে বাৰু
ব আ।
উম।
বৰ্তমানলৈকে নাই বিষুৱ বাৰু। কি কৈছা?
তোমাৰ দেউতাই
শুনিছা নে?
অ, শুনিছোঁ।
হেল্ল'।
অ'।
হেল্ল'।
তুমি শুনা নাই নি? শুনা নাই নি?
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছা নে?
অ, শুনিছো তোমালোকৰ দেউেতাই কি কৰিছে বোলো?
দেউতাই অহাই নাই। এই দোকানলৈ গৈছিলে, নহয় দোকানলৈ গৈছিল। বেয়া হয় নাই?
অ, অ। আমাৰও দে দোকানে গৈছে।
অ'।
মা, মা গা পাতি ঠিকেই আছে?
ভালে অঁ, তোমালোকৰ ভালে আছে?
আমাৰ ভালেই আৰু অঁ। কালিলৈ দৈৰিবলৈ আহিবানে?
যাম। তুমি আহিবা নাই?
মই যাম যাম। মই এবেলাহে যাওঁ এই পিছবেলা যাবলৈ আকৌ টিউশচনেই থাকে। এবেলহে যাব পাৰো।
উম তাকে কাইলৈ যদি বৰষুণ দিয়া হয়। ডাঙৰকে তেতিয়া যাব নোৱাৰিম চাগে।
অঁ, বৰষুণ দিলে মইও যাব নোৱাৰিম। ৰাতিপুৱা আজি নিচিনকে আবেলিয়ে যাব লাগিব আও
উম
এ ৰাতিপুৱা ব
অঁ।
আবেলি আবেলিৰ বৰষুণটো তিতিব পাৰি কিন্তু ৰাতিপুৱা বৰষুণ তিতিলে ঠাণ্ডা লাগে বোলো।
অ, তাকে। মোকো হেই আজি ঘৰত থকা নহবই আজি। অঁ।
কো কোন ফালে যাবা?
মই আজি এতিয়া এই নবৌ হ'তৰ ঘৰত থাকিব মাতিছে। এয়ালে আহিছো মানে। কিয় মানে আজি এই নবৌৰ মানে সৰু নবৌৰ মানে মেডিকেল নিছে।
অ'।
তাৰপৰা সেইকাৰণে থাকিব আহিছো ইয়াত।
অ অ।
ইয়াত হেৰি নেটৱৰ্কে নাপায় ইমান ভালকে, ৰাস্তালৈ ওলাই আহিছো সেইকাৰণে।
তুমি মানে এতিয়া মানে ঘৰত নাইয়ে?
ঘৰ নাই অঁ। ঘৰৰ পৰা এই জাষ্ট আহিছো অলপ আগত।
অ', অ', অ'। তাকে দৌৰা মানে খোৱা বোৱাটো ভালকে কৰিব লাগে কৰিছা নে নাই?
মোৰনো কি আৰু, বইলহে আৰু।
অ' কিয় বা?
বইলহে খাই আছো, মই কোৱা নাই জানো বেমাৰ।
অ', অ'। মইয়ো বিশেস একো নাই আৰু, যিয়ে পাওঁ তাকে খাওঁ আৰু।
অঁহ।
আমাৰো বিশেষ
সেই তেনেকে খাব লাগে, যি বনাই তাকে খাই দিব লাগে।
তাকে লোকে আমাৰ আক একোৱে নাই।
বইল খাই খাই মানে মোৰ একেবাৰে আমনি লাগি গৈছে।
এ দেহাটো ভাল কৰিবলৈ খাবৈ লাগিব, উপায়তো নাই। দেহাতো ভাল হ'ব লাগিব আৰু, তেতিয়াহে পাৰি চব কৰিব। দেহা ভাল হ'লে চব কৰিব পাৰিব।
বাকী কাইলৈ কলেজ যাবা নে?
কাইলৈ কলেজ যাব লাগিব। অ'! কলেজ যাব লাগিব। মানে, তাকে ইণ্টাৰ্ণশ্বিপ, আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে।
অ'! কিমান দিনলৈকে হ'ব?
আমাৰ সেৰি তাৰিখলৈকে হ'ব, অ'! ত্ৰিশ তাৰিখলৈকে।
অ'! অ'! আজি, একৈশ তাৰিখ নহয় জানোঁ? অ'! আজি একৈশ তাৰিখ। সেৰিয়ত, দে
কোৱা? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?